হেল্ল'।
শুনি-শুনিছা?
অ' শুনিছোঁ। কি কৰি আছা?
মই তোমাৰ এই ভাত কেইটামান খালোঁ খাই পেলাই অকমান বহি আছোঁ মানে বৰষু খুন্দিছে, এনেই মই গধূলি ভাতকেইটা খাই অকমান খোজ কাঢ়ো মানে বাটত।
হয় হয়।
কিন্তু আজি বৰষুণ দি আছে যে বহি আছোঁ এনেই। তুমি কোৱা কি কৈ আছা?
উম, মই এয়া খাই তোমাৰ বিচনাতে অকণ পৰি আছোঁ। বাকী ঘৰৰ খবৰ ভাল?
অ', অ'।
বাকী ঘৰৰ খবৰ ভাল। এই তোমাৰ মাতটো অলপ সৰুকৈ আহিছে অলপ ওচৰলৈ আহি কোৱাচোন কথাখিনি।
অ', অ' বাকী ঘৰৰ খবৰ ভাল?
ঘৰত খবৰ ভাল ভাল অ', তোমালোকৰ?
এ, ভালে ভালে। বাকী খেতি পথাৰ লাগি আছা নে?
খেতি পথাৰত লাগি আছোঁ লাগি আছোঁ, আজিৰ পৰা গৈছে আৰু আৰম্ভ কৰিছে।
অ' হয়। এদায় হ'বৰ হ'ল। উ, তাকেই কলেজ উ, তাকেই কলেজ বন্ধই নহয় চাগে?
কলেজ বন্ধ বন্ধ গৰম গৰম বন্ধ চলি আছে যে সেইকাৰণে কলেজ বন্ধ আৰু।
অ', অ', অ'। তাকে হেৰি, এইটো কি বুলি কয়? এতিয়া তোমালোকৰ কলেজত হেৰি আছে নাই, এইটো ডিজিটেল ক্লাছৰুম আছে নাই বাৰু?
আমাৰ কলেজত, তোমাৰ ডিজিটেল ক্লাছৰুম, নাই নহয়, গম পাইছা নাই। আমাৰ এইখন মানে, কলেজখন কেনো কোৱা ধৰণৰ, ডাইৰেক্ট তোমাৰ গভৰ্মেন্ত কলেজ নহয় মানে, অলপ ছেমিগভৰ্মেন্ত টাইপৰ, গম পাইছা।
ত' তাৰমানে, আমাৰ কলেজত মানে নাই। অ', আমাৰ মানে, কলেজত তোমাৰ হেৰি নাই। উম, ডিজিটেল ক্লাছ ৰুম নাই, শুনিছানে।
হয়, হয়, শুনি আছোঁ, কোৱা।
আমাৰ কলেজত, মানে তোমাৰ ডিজিটেল ক্লাছৰুম নাই।
উম, উম।
কলেজখন মানে তোমাৰ ডাইৰেক্টলি, গভমেণ্ট নহয়, ছেমি গভমেণ্ট টাইপৰ, কিন্তু আমি য'ত পঢ়িছিলোঁ ন, ক্লাছ দশম শ্ৰেণীৰ পৰা য'ত আমি পঢ়িছিলোঁ, দশম শ্ৰেণীলৈকে। তাত আহ, মানে সেই বিদ্যালয়খনত কিন্তু সম্পূৰ্ণৰূপে আছিলে ডিজিটেল ক্লাছৰুমৰ পৰা ধৰি
হয়, হয়, হয়, আজিকালি মানে চব, হয়। আজিৰ দিনত চৰকাৰে মানে, প্ৰত্যেকখন বিদ্যালয়, প্ৰত্যেখন কলেজ মানে ডিজিতেল ক্লাছ ৰোম ব্যৱস্থাপনা কৰি দিছে মানে আৰু যাতে ল'ৰা-ছোৱালীবোৰে এ কিতাপৰ পাঠ্যপুথি পঢ়াৰ উপৰিও, মানে নিজে দেখি-মেলি শিকিব পোৰা স্কিলটো যাতে, কৌশলটো যাতে, আয়ত্ব কৰিব পাৰে, আৰু তুমি অ', হয়তো, তুমিতো কৈছা দশম শ্ৰণীৰ আৰু তুমি কি ভাবা, এই যে, এতিয়া যে, চৰকাৰে যে, এই ব্যৱস্থা কৰিছে ডিজিটেল ক্লাছ ৰোম আৰু ডিজিটেল লাৰ্ণিং, এই ব্যৱস্থাটো আচলতে ছাত্ৰ-ছাত্ৰী বাবে একদম ভাল কথা নাই নে, এইটো চৰকাৰে ছাত্ৰ ছাত্ৰীক দিনে, তোমাৰ অলপ বেয়া মানে, প্ৰত্যেকটো বস্তুয়ে তোমাৰ, ভাল, বেয়া দুইটা গুণ থাকে হয় নে নহয়। তেনে ক্ষেত্ৰত এই তোমাৰ যি এতিয়া, যি ডিজিটেল ক্লাছ ৰুমটো, চৰকাৰে যি ডিজিটেল ক্লাছৰুমৰ ব্যৱস্থাপনা কৰিছে, সেই ব্যৱস্থাপনাতো ছাত্ৰ-ছাত্ৰী জীৱনত কেনেধৰণে পালে।
অ', অ', অ'। তাকেহে, এতিয়া চোৱা প্ৰথম কথাটো হৈ গ'ল, আহ যে আমাৰ ইয়াতে যোনটো এটা, ডিজিটেল বা আমাৰ ইয়াত এতিয়া যোনটো কম্পিউটাৰ প্ৰসংগত যিমানটো এটা টো আৰম্ভ কৰিছে
মোৰ মতেতো যথেষ্ট দেৰি হৈছে, প্ৰথম কথা আৰম্ভ কৰাটো। কাৰণ সেইটো সময়ত আমে আমেৰিকাত আচলতে, কম্পিউটাৰ নজনাটো নিৰক্ষৰতা বুলি কোৱা হৈছিলে। সেইটো সময়ত আমাৰ ভাৰতবৰ্ষত কিন্তু ক, খ মানুহে ক, খ শিকি আছিলে, গম পাইছা।
হয়, হয়।
সময়ত আমেৰি আমেৰিকাত আমাৰ নিচিনা ল'ৰা-ছোৱালী এয়াই শিকি আছিলে, আমাৰ ইয়াত তেতিয়া ল'ৰা-ছোৱালীয়ে কম্পিউটাৰ শিকিছে, মানে কথাখিনি তেনেকুৱা ধৰণৰ, বেলেগৰ লগত যদি তুলনা কৰি চাওঁ, বা বেলেগৰ লগত যদি আমি সাঙৰি চাওঁ, তেনেহ'লে আমাৰ ইয়াত কিন্তু, যথে যথেষ্ট সময়টো পলম হৈছে আজি। বৰ্তমান ইমানখিনি এ আই যুগত বা যান্ত্ৰিক যুগত বৰ্তমান শিকাটোতো যথেষ্ট ত দেৰি হৈছে আৰু মইটো বেয়া বুলি নাভাবোঁ কাৰণ ভৱিষ্যতৰ লগত বা ভৱিষ্যত আচলতে ডিজিটেল যুগৰ লগত বা এ আইৰ লগত খাপ খাবৰ কাৰণে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই কথাখিনি জ্ঞান খিনি দিব লাগিব। গম পাইছা নাই। আৰু জ্ঞানখিনি দিলেই নহ'ব গোটেই চিষ্টেমটো আচলতে এ আই লাগিব গতিকে সেইকাৰণে এতিয়া সেই আগৰ পৰা যোনটো পদ্ধতি চলি আহিছিলে যে বৰ্ডত লিখা পদ্ধতিটো যোনটো আচলতে ভিজুৱেল নহয় একচুৱেলি। অ অ চৰি আমি যোনটো অডিঅটো নুশুনোঁ একচলি আমি লিখি বহে পাৰো কিন্তু বৰ্তমান সময়ত যোনটো আচলতে ডিজিটেল ৱৰ্ল্ডৰ ব্যৱস্থাটো কৰিলে তাতে অডিঅ' ভিজুৱেল হৈ যায় ন গোটেই বস্তুটো গতিকে যাৰ ফলস্বৰূপে ল'ৰা ছোৱালী' লৰা ছোৱালী খিনিয়েই পিচটিকেলি শিকিব পাৰে। ইয়াৰ ওপৰি তোমাৰ এ এলটিল বা অটল টেংকাৰিং লে লেব বুলি কিছুমান বিদ্যালয় দিছে চব বিদ্যালয়ত এক্সুৱালি দিয়া নাই যোনবিলাক কেপেবল হয় সেইবিলাকত আৰু আমি সেই টেল বা অটল টেংকাৰিং লেবৰ আমি আচলতে মেম্বাৰ আছিলো বা সদস্য আছিলোঁ বা আমি ছাত্ৰ ছাত্ৰী আছিলো গম পাইছা। যাৰ ফলস্বৰূপে তাতে তোমাৰ গোটেই খিনি বস্তু আহে তোমাৰ আ ল'ৰা ছোৱালী বিলাক যোনবিলাক প্ৰজেক্ট বনাবৰ কাৰণে গোটেই আচলতে ব্যৱস্থাটো কৰি দিয়ে। য'ত কি কৰে মানে এনেকুৱা ধৰণৰ কথাটো আমাৰ ইয়াতে থকা যোনবিলাক কোম্পনী বিলাক আছে সেই কোম্পনী বিলাক সৈতে মানে কি কৰিব লাগে কলেজৰ সেই অটল টেংকাৰিং লেব টো কি কৰিব লাগে একজুৱেলি সেই ভেডৰ লগত মানে কানেক্ট হব লাগে আৰু কানেক্ট হয় কিনে কি কৰিব লাগে তাৰ পৰা আমি ইঞ্জিনিয়াৰ পঠিয়াই একচুৱেলি সেই ইঞ্জি ইঞ্জিনিয়াৰে আচলতে আহি শিকাইহি। চফ্টৱেৰ বা সেই যোনবিলাক ইঞ্জিনিয়াৰ আছে সেই ইঞ্জিনিয়াৰ আহি শিকাই আহি। আমি কিবা যদি আমাৰ যদি ক্ৰিয়েটিভং থিংকিং থাকে বা আমাৰ যদি কিবা প্ৰজেক্ট থাকে প্ৰজেক্টখিনি আমি যদি কওঁ আমাক ডেভলপ কৰাত সহায় কৰে বা বইল্ড কৰাত সহায় কৰে গম পাইছা।
হয়, হয়, হয়, হয় তুমি ঠিক কথা কৈছা কিন্তু এইটো তুমি যেতিয়া বাহিৰৰ দেশৰ কথা এ মানে মেনশ্যন কৰিছে তাৰ লগতে মই এটা কথা ক'ব বিচাৰিম যে বাহিৰৰ দেশ বোৰৰ এতিয়া কি হৈ গৈছে তোমাৰ হয়তো লক্ষ্য কৰিব পাৰিবা যে বাহিৰৰ দেশ বোৰত বৰ্তমান সময়ত তোমাৰ আহ, স্কুললৈ কিতাপ পত্ৰ নিয়া দেখা পোৱা নাযায় যেনেকে আমাৰ এতিয়া লোৱা দেখা পোৱা নাযায় বৰ্তমান তেওঁলোকে চোৱা এটা টেবলেট বা তোমাৰ এটা কম্পিউটাৰ হে লৈ যোৱা দেখা পোৱা যায় এই ক্ষেত্ৰত তুমি কি ভাবা যদি আমাৰ দেশখনতো এনেধৰণৰ ব্যৱস্থাপনা হব হয় যে ছাত্ৰ ছাত্ৰীবোৰ তোমাৰ কিতাপৰ পৰা বহুত দূৰ হৈ যাব নেকি?
হয় এতিয়া প্ৰথম কথাটো এনেকুৱা হৈছে যে আহ বৰ্তমান সময়ত কিতাপৰ যোনটো কথাটো কৈছা কিতাপৰ প্ৰাসংগিকতাটো বৰ্তমান বৰ্তমান সময় যথেষ্ট কমি যোৱা দেখা পোৱা গৈছে আচলতে যদি চাবলৈ যাওঁ। কাৰণ এ এই যোনটো ডিজিট ডিজিটেল বৰ্ড কথা আহি গল ডিজিটেল বৰ্ডতে আজিকালি কি কৰিব মানে এনেকুৱা হয় ডিজিটেল বৰ্ডৰ চিষ্টেম তেনেকুৱা ধৰণৰ তাতে কৰিব লাগে কি টিচাৰ খিনিয়ে গোটেই পি পি টো বনাই নিব লাগে বা পি পি টি নক'লে আমি যোনটোক প্ৰজেক্ট বুলি কওঁ বা দিনটোৰ গোটেই যোনটো প্লেন আছে প্লেনটো আচলতে বনাই আনিব লাগে তাতে একচোৱেলী অডিঅ' দেখুৱাব লাগে ভিজুৱেলকে দেখুৱাই সেই বস্তুসমূহ ডিজিটেল বৰ্ডৰ লগত কানেক্ট কৰি ডিজিটেল বৰ্ডতে শিকাব লাগে গম পাইছা।
লাগে হয়।
আহ কিন্তু এতিয়া সেই ব্যৱস্থা টো মানে যে প্ৰত্যেকটো ক্লাছতে এটা এটা ডিজিটেল ক্লাছ গোটেই আচলতে বিদ্যালয়খনৰ ভিতৰত এতিয়া এটা ডিজিটেল ক্লাছ ৰুম দিছে। কাইলৈ প্ৰত্যেকটো ক্লাছতে ডিজিটেল ক্লাছ ৰুম হ'ব এটা এটা। অ প্ৰত্যকটো ক্লাছে মানে তেনেকুৱা হৈ যোৱা লগে লগে কি হৈ যাব পাঠ্যপুথিৰ যোনটো অ ব্যৱস্থাটো আছে পাঠ্যপুথিৰ ব্যৱস্থাটো যদি আহ ছাত্ৰ ছাত্ৰী। সকলে ডিজিটেল মাধ্যমসমূহ ব্যৱহাৰ কৰে তেনেহলে পাঠ্যপুথিটো নাইকিয়া হৈ যাব পাৰে। কিন্তু তাৰো যথেষ্ট খিনি আচলতে অপকাৰিতা থাকিব বা নেতিবাচক গুণ থাকিব বুলি মই ক'ম, কিন্তু এইটো কথাও একচুৱেলি একচেপ্ট কৰিব লাগিব সময়ৰ লগে লগে পৰিৱৰ্তনটো হ'ব। কিন্তু পৰিৱৰ্তনটো ইমান ঘপককে বা এই পৰিৱৰ্তনটো আমি গ্ৰহন কৰিব নোৱাৰো। যোনটো পৰিৱৰ্তনত আমি আচলতে কিতাপৰ সম্পূৰ্ণ অস্তিত্বটো বাহ্যিক অস্তিত্বটো আমি নষ্ট সমস্যাত পৰিব পাৰো মানে। সেনেকুৱা পৰিৱৰ্তনটোৱে আচলতে আমাক মই বিঘিনি ঘটাব বুলি মই ভাবো।
শুনিছা?
হয় হয়।
হয়।
অঁ ঠিক কথা কৈছা। আৰু হয় হয় শুনি আছো এতিয়া শুনা আৰু তাৰ উপৰি এতিয়া মানে তুমি যিটো কথা কৈছা যে বৰ্তমান যি ডিজিটেল ক্লাছ তাতো ভৱিষ্যত প্ৰয়োজনীয়তা থাকিব জানো যদি চব যদি অনলাইন ক্লাছে হৈ থাকে তেতিয়াহলে টিচাৰ প্ৰয়জনীয়তা ভৱিষ্যতলে থাকিব জানো?
অ টিচাৰ কথাটো এনেকুৱা ধৰণৰ আজিকালি আজিকালি গুৰুৰ আসন গোটেইখিনি হয়, হয়, শুনিছা?
হয় শুনি আছোঁ কৈ থাকা
শুনি আছা নে?
অ শুনি আছোঁ।
অ আজিকালিতো এইটো কথা কৈছে আজিকালি আজিকালি গুৰুৰ আসন গোটেইখিনি কিতাপে কাঢ়ি লৈছে কাৰণ কিতাপত অঁ আচলতে কিতাপত যোনখিনি পোৱা হয়, সেই কথাখিনি বুজি নাপালেহে আচলতে এজন গুৰুৰ প্ৰয়োজন হয় শিকোৱা মেলা। এ' এই গুৰুৰ অস্তিত্বটো আচলতে আমি সেই কথাটো ইমান কম সময়ৰ ভিতৰত ভিতৰতে আমি সাঙুৰি থব নোৱাৰো। কিন্তু তথাপিও আজি যিটো সময়ত এ আই আহি গ'ল বা ডিজিটেলবিলাক ক্লাছ- আহি গ'ল বা আহ আজিকালি ৰবতিন যোন বিলাক টিছং লাইন আছে সেইবিলাক- আহি গ'ল। আহি যোৱাৰ লগে-লগে। টিচাৰৰ মই কথাটো যিটো দেখিছো টিচাৰৰ গুৰুত্বটো কমি যাব বা টিচাৰৰ যোনটো প'ষ্ট আছে। বাহিৰে আছে কমি যোৱাহে দেখা পাব। একেবাৰে লুপটো নাপালেও কোনো কমি যোৱা দেখা পোৱা যাব। গম পাইছা। এতিয়া- তোমাৰ আজিকালিটো অহ', - জাপেন-তাপেন এইবিলাক জাপান এইবিলাক যোনবিলাক- শিকা আছে। সেইবিলাকত কি হয় গম পাইছা, তাতে মানে কি হয় আ ৰবতে পঢ়ৱাই তাতে এয়াৰ হেল্প লৈ গোটেই ছাত্ৰ-ছাত্ৰীসমূহে নিজে-নিজে অধ্যয়ন কৰে। যাৰ ফলস্বৰূপে তাত শি শিক অহ শিক্ষক হয় হয়।
থাকে এতিয়া সেই ৰবট আৰু ডিটেল ক্লাছৰোম মেণ্টেইন কৰিবলেহে টিচাৰবোৰক থকা দেখা পোৱা যায়। হয় নে নহয় একচলি এইটো ক্ষেত্ৰত তুমি কি ভবা যে ভৱিষ্যত'লে এ আমাৰ ভাৰত দেশখন নিজৰ যি দেশখন আছে এই দেশখনত মানে এতিয়া বৰ্তমান সময় ইমান কষ্ট কৰি ল'ৰা-ছোৱালীবোৰ পঢ়াই তোমাৰ অহ' টিচাৰ বনিবলে বা প্ৰফেচাৰ বনিবলে সেই এই যিটো এতিয়া তুমি কৈ আছা ডিজিটেল সেই ডিজিটেল ক্লাছে সেই অপ'চনিতিটো লৈ ল'ব পাৰিব নেকি বাও
ডিজিটেল ক্লাছে অব্যেচলি ল'ব, কাৰণ কিয় তোমাৰ এতিয়া আমি সেই বস্তুটো যদি অকমান কেলকুলেশ্যন খিনি চাওঁ বা আমি যদি অলপ অনুমান কৰো তেনেহ'লে দেখা পোৱা যাবই। কাৰণ কিতাপ আৰু গোটেই টিচাৰৰ গোটেই কথাটো ডিজিটেল ক্লাছৰুমে সামৰি লৈ আনে। যদি কেনেবাকে এ আই ব্যবস্থা হৈ যায় এ আই যদি ইমানখিনি ডেভলপ-ডেভলপ হৈ যায়। যে ছাত্ৰ-ছাত্ৰী সমূহক নিৰ্দিষ্ট নিৰ্দিষ্ট সময়ত কোনখিনি কেনেকে পোৱাব লাগে সেই কথাটো যদি এ তেনেকুৱা ধৰণৰ আহি যায় ন ডিজিটেল এটা ক্লাছ ৰুম। সম্পূৰ্ণৰূপে অডিঅ ভিজুৱেল আৰু এ আই থাকিব বা ৰুবোটিচ হৈ যায় তেনেহ'লে কিন্ত কিতাপৰ আৰু টিচাৰৰ গোটেই সম্পূৰ্ণ কনচেপ্টতো কিন্তু আঁতৰি যাব পাৰে। কাৰণ তুমি এটা পাত পঢ়িছিলা নাই জানো আ হেৰিয়ত ক্লাছ নাইনত পঢ়িছিলা নেকি পাঠটোৰ নামটো মই এতিয়া পাহৰিছো। তা'তে তোমাৰ এক্সচুৱেলি সেইটোত ফিউচাৰ কি আছিলে পাঠটো মই অলপ পাৰিছিলো ইংৰাজী এটা পাঠ আছিলে যে
ক্লাছ নাইনত আছিল ছাগে আই স'প তা'তে পাঠটো এ এ এনে এনেকুৱা আছিলে তা'তে মানে এই আঁহ দুহেজাৰ ত্ৰিশ চনৰ মানৰ যোনটো শি ক্ষা ব্যৱস্থাক তাৰ কথাখিনি এ আইৰ লগত তুলনা কৰি লিখিছিলে যে। তেতিয়া কি হ'ব যোনখিনি আমি অহ' ইয়া ইয়া ইয়া দা ফানদেহেট হয় সেইটো এই ফানদেহেটক আমি পঢ়িবলৈ পাইছিলো হয় নে নহয়। যে ফিউচাৰ ষ্টিক স্কুলবিলাক আৰু আমাৰ এতিয়া ব ৰ্তমানে চলি থকা স্কুলবিলাকৰ মাজত পাৰ্থক্য কেনেকা ধৰণৰ হ'ব। এয়াত আচলতে ফিউচ ফিউচ চাৰ হেৰিয়ত লিখা হৈছিলে। ত' তাৰ পৰা আমি গম পাব পাৰো যে এনেকুৱা হ'ব পাৰে যে লিখা-মেলা চিষ্টেমবোৰ আচলতে আঁ নহবও পাৰে যদি অলপ তেনেকুৱা ধৰণে চাব পাৰো। বা এ আই ব্যৱস্থাটো যদি আহি যায়। নহ'ব বুলি নকওঁ কাৰণ ইমান খিনি উন্নয়ন গৈছে যে প্ৰাচীন কালৰ পৰা আজি ইমান খিনি উন্নয়ন হোৱা দেখা পোৱা গৈছে যদিও সেইখিনি হ'ব পাৰে বা সেইখিনি আচলতে আহ গ্ৰহণ কৰিব পৰা ক্ষমতা আমাৰ হ'ব বুলি মই ভাবিছো।
হয হয়। অহ তুমি বহুতখিনি কথা কৈছা ভৱিষ্যত এতিয়া তুমি যিটো আহ হেৰি নৱম শ্ৰেণী যিটো পাঠ্যপুথিয় কথা তুমি ইয়াত আলোচনা সেই কৰিলা, সেই পাঠ্যপুথিটো আছিল যে ভৱিষ্যতলে কোনো ছাত্ৰ বা ছাত্ৰীয়ে যেন এ মানে বহুত হেৰিয়াহে এখন কিতাপ বা আহ তোমাৰ বহী এখন বিচাৰি পাব তেনেকুৱা কে মানে কি কৰে আৰু এই ক লিখা হৈছিলে কিন্তু হয় নে নহয় হয়, এনে ক্ষেত্ৰত এতিয়া আমাৰ যি এতিয়া দেশ বা আমাৰ আহ, পৃথিৱীখন যি ত' সেইটো হেৰি হ'ব পাৰে কাৰণ ভৱিষ্যতৰ ল'ৰা-ছোৱালীয়ে তোমাৰ কিতাপ কি বস্তু সুধিলে তেওঁলোকে হয়তো ক'ব নোৱাৰিব পাৰে, তেওঁলোকে ক'ব যে হয় এইটো পি ডি এফ আছিলে এইটো পি ডি এফ আছিলে, সেইবোৰ চব পি ডি এফ বা ডকুমেণ্ট হিচাপতহে পাই যাব হয় নে নহয়?
অ', পোৱা যাব পাৰে হয়, হয়, নিশ্চিত ৰূপে সেই সেইখিনি আচলতে আমি সেইখিনি বিষয়ে আমি পাইছোঁৱেই হয়।
হয়, হয়, এনে ক্ষেত্ৰত হ'লে আমাৰ ভৱিষ্যত প্ৰজন্ম